অ শুনিছো কোৱা?
কি কৰি আছে ৰা
এয়া এনে আছো, মই ভাত ভোৱা খাই বহি আছো অলপ।
অ তাকে গৰম কেনেকুৱা এতিয়া?
গৰম উম পৰিছে তাকে অলপ অ ঠিকে আছে বাৰু বৰ্তমানত সময়ত ভাল আছো।
ৰাতি এতিয়া ঠাণ্ডাটো অলপ কমি গৈ, উম উম গৰম এতিয়া কমি গৈছে। উম ভাল ভাল অ, তোমাৰ?
অ, মোৰ ভালেই বাৰু এই তাকে বতৰ পাতিহে আৰু গম চৰম অলপ হেৰি কৰি আছে দিগদাৰ তুলি আছে। মইও ভাত পানী খালো, তোমাৰ মোক অকমান এনেই খোজকাঢ়ি আছো বাটতে, ভাতটো খাই টোপনি ডাই নাযায় যে ভাতটো খাই দিয়া খাব লাগে, সেইকাৰণে মই ৰৈ দিছো মানে হুম। তাকে বাকী খেতি বাতি কেনেকুৱা এইফালে মানুহে আৰম্ভ কৰিছে নে?
উম উম কৰিছে।
অ তাকেহে তোমালোকতো কৰা খেতি অ তাকেহে আমাৰ কৰিছে বাৰু আমাৰ তোমাৰ সেই ৰোৱা মেলা আৰম্ভ কৰিব আৰু লাহে লাহে তাকে এতিয়া বতৰ খৰাং হৈছে নহয় এতিয়া মানে কি হৈছে তোমাৰ কথাাটো এতিয়া সেই ৰোৱা আৰু ৰোৱা আগতে তোমাৰ একদম ধাৰাষাৰে বৰষুণ দিলে। এতিয়া মানে কি হৈছে এতিয়া মানে কি হৈছে বতৰটো লাহে লাহে দেখোন উষ্ণটো বাঢ়িহে গৈ আছে দেখোন খৰাং হ'বগে নি বাও।
তাকে যোৱাবাৰ দৰে এইবাৰ খৰাং হৈ গলে আকৌ কৃষকসকলৰ বহুত অসুবিধা হ'ব নহয় নাই তুমি জানানে নাই?
অসুবিধা হ'ব প্ৰথম কথা যোৱাবাৰ বহুতখিনি লোকচানো হ'ল ন তোমাৰ ধৰা বহুতখিনি খেতি বেয়া হ'ল। শস্য উৎপাদনটো ভালকে নহ'লে ন
আৰু যোৱাবাৰ তুমি এটা কথা লক্ষ্য কৈছিলা নে যে এই এটা পোক ওলাইছিলে সেই পোকে বহুতো শস্য খাই ধ্বংস কৰি পেলাইছিল।
অ অ অ যোৱাবাৰ পোক তানণ্ডৱ তোমাৰ যথেষ্ট বেছি। পোকে মানে কি হল আমাৰ এইফালে তোমাৰ ইমান এই সেউজীয়া পোকটো মানে ইমানেই উলাহ হৈছিলে নহয়। তোমাৰ তাতে কি হল গোটেই মানে এফালৰ পৰা ৰুই গৈছে পিছফালৰ পৰা খাই আহিছে তেনেকুৱা ধৰণৰ হৈছে
হয় হয়।
পথাৰ এখনৰ পথাৰ এখনৰ একোটা অংশ গোটেই কলম দি দিয়া নিচিনা হৈ গৈছে মানে এনেকুৱা পৰিস্থিতি
হয় হয়
তাৰপিছতে তোমাৰ আমাৰ গোটেই এ গাঁওৰ মানুহখিনিয়ে তোমাৰ মেডিচিন মেডিচিন মাৰিব নোৱাৰে ন হাৰম ফোল মেডিচিন মাৰি দিলেও শস্যটো শস্যটো প্ৰভাৱ পৰিব গতিকে মানে এ তাৰ মুখ শস্য খেতি পথাৰ মানে মুখখন আৰু তোমাৰ কৃষকৰ মুখখন দেখি যথেষ্ট বেয়া লাগিলে যোৱা পা
হয়
বাকী মই মানে তোমাৰ লগত টপিক এটা আলোচনা কৰিবেলহে ফোন কৰিছিলোঁ।
উম কোৱাচোন কোৱা?
মানে মই তোমাৰ এটা মতামত জানিব বিচাৰিছো বা টপিকৰ বিষয়ে অকণমান আমি বি- বিশ্লেষণ কৰিব বিচাৰিছোঁ যে হ'ল কথাটো এই আ বনাঞ্চল সংৰক্ষণৰ আমি বৰ্তমান সময়ত বেছি গুৰুত্ব দিয়া উচিত নে উন্নয়নৰ ক্ষেত্ৰত বেছি বা উন্নয়নৰ লগত বেছি গুৰুত্ব দিয়াটো বেছি মানে ইম্পৰ্ট বুলি ভাবা তুমি
অ মই প্ৰথমতে ক'ম তোমাক যে বৰ্তমান সময়ত যে আমাৰ বন ধ্বংস কাৰী বহুত বেছি পৰিমণে বৃদ্ধি পাই গৈছে। তাৰ ক্ষেত্ৰত মই ক'ম যে প্ৰথমতে বৰ্তমান সম বন সংৰক্ষনৰৰ ওপৰত বেছি গুৰুত্ব দিয়াটো অধিক বুলি মই কম কাৰণ উন্নয়নতটো হৈয় থাকিব। তাৰ সমানে সমানে আমি আহ বন সংৰক্ষণটো কৰি থাকিব লাগিব।
হয় হয়। এতিয়া হয়। এতিয়া সেই ক্ষেত্ৰত আহ বৰ্তমান সময়ত বহুত উন্নয়নৰ ক্ষেত্ৰত অসমত আমাৰ দেখা পোৱা গ'ল। যথেষ্ট বনাঞ্চল বা অৰণ্য ধ্বংস কৰা হৈছে। বা কাটি পেলোৱা হৈছে, এতিয়া তুমি তোমালোকৰ অঞ্চলত দেখিছা নাই- দেখিছা নাই জানো এতিয়া মানে এ এনে সাধাৰণ এটা যদি উদাহৰণ চাওঁ ফৰলেন এটা- ৰাস্তা বনাবৰ কাৰণে কি কৰিছে গম পোৱা? কাষত থকা একদম বৃহৎ বৃহৎ গছ গছনিবিলাক কাটি দিছে হয়নে নহয় বাৰু?
হয় হয়।
উ আকৌ আকৌ কি কৰিছে কাষত থকা গছ গছনিৰ উপৰিও তোমাৰ কাষত থকা যোনবিলাক ঘৰ- তাৰ পাছত ডাঙৰ ডাঙৰ মানৱ সৃষ্টৰ ঘৰটো বেলেগ কথা হ'লেও ডাঙৰ ডাঙৰ গছ গছন বিলাক কাটি শেষ কৰি দিছে বা উঠাই পেলাইছে যোনবিলাক ইমান- ডাঙৰ হয় ডাঙৰ গছো কাটি পেলাই দিয়া হৈছে এতিয়া আকৌ সেইদিনা- এনেই মই এটা মোবাইলত আ ভিডিঅ দেখিলোঁ, যে আমাৰ গুৱাহাটীত কি কৰিছে, অসম চৰকাৰে চৰকাৰে এই ফৰলেন ৰাস্তাৰ কাষত- কি কৰিছে গ্ৰীল মেচিনে এই- ই ৰাস্তাত ভাঙি ভাঙি গছ পুলি ৰুইছে তুমি কি ক তুমি কি ভাবা সেইখন এখন নাটক- টক নে আচলতে নে পৰিৱেশৰ প্ৰতি চৰকাৰে আচলতে প্ৰকৃত দায়িত্ব পালন কৰিছে?
হয় মই প্ৰথমতে ক সেইখন এখন আহ চলৰ্চিত নাটক বুলে ক'ব লাগিব, কাৰণ তুমিয়ে কোৱাচোন বাও কোন উম দেশৰ কোন ৰাস্তা মাটি ফাটি তোমাৰ গছ- পুলি ওলাই আহিছে তুমি দেখিছা জানো? যিবোৰ অ এনেকুৱা য'ত এনেকুৱাকে ওলাই আছে সেইখিনি প্ৰথম কথা কবলৈ গ'লে আহ ৰাস্তাৰ প্ৰথম বনাই তাতে ৰুই থোৱা হয়নে নহয়? সেই ক্ষেত্ৰত আমাৰ অসমীয়া এখন নাট নাটক গোষ্ঠীছে বুলি কব পাৰি পাই।
হয় হয় হয়। গতিকে এতিয়া মই ভাবো যে আজিকালি যিহেতু ইমানখিনি অত্যাধুনিক প্ৰ কৃষি বিদ্যা বা ইমানখিনি বিজ্ঞানৰ যুগত আজিতো বহুতকেইখন দেশে বা বহুত দেশে বা বহুত ঠাইত কি কৰে, ডাঙৰ -ডাঙৰ গছ -গছনি এঠাইৰ
খাই পোৱা আ নি আমঠাই দৌৰা ব্যৱস্থা আছে হয় হয়। গতিকে সেই ক্ষেত্ৰত চৰকাৰে তেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিলে শুৱনি দেখি। হয় হয় দেখি দেখি হয় কিন্তু এনেকুৱা ধৰণৰ- এনেকুৱা ধৰণৰ আচলতে মূৰ্খামি কাম কৰিলে আচলতে আমি উন্নয়নৰ-
ইমানটো যুগতো আমি এটা-
ইমান বেয়া এটা মানসিকতা লৈ থকাক হে প্ৰমান দিব। হয় হয় হয়।
গতিকে তুমি কি ভাবা যে সেই হয় হয়। এই উন্নয়নৰ লগতে আমি এনেকুৱা ধৰণৰ কি কি কাৰ্যসূচী হাতত ল'ব লাগিব? যাৰ ফলস্বৰূপ- প্ৰকৃতিত কোনো ধৰণৰ প্ৰভাৱ নপৰে বা আমি প্ৰকৃতি ধ্বংস কৰিবলগীয়া নহয়।
হয়।
অ মুঠতে আমি বৰ্তৰ সময় উন্নয়নৰ কাৰণে যিখিনি আমাৰ আহ বন ধ্বংস কৰা হৈছে- সেইখিনি আমি বন্ধ কৰিব লাগিব। আমি অ চাব লাগিব যাতে বন ধ্বংস নোহাকৈ আমি কেনেকৈ আমাৰ উন্নয়ন আহ প্ৰতিফলিত কৰিব পাৰো। এ বৰ্তমান সময়ত দেখা পাইছোঁ যে সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ অ অঞ্চলতো উন্নয়ন উম উন্নয়ন কৰিবলৈ গৈ সেই ঠাইখনৰ বন ধ্বংস কৰা দেখা পোৱা গৈছে আচলতে আমি তেনেকুৱা কৰিব নালাগে
হয় হয় হয় হয়
আৰু বৰ্তমান সময়ত আমি উম সকলোৱে বৃক্ষৰোপন কৰিব লাগে আৰু যি আমাৰ বৰ্তমান সময়ত তোমাৰ অ
যি আমাৰ আ এতিয়া তোমাৰ গছ কাটি মানুহে বিভিন্ন ধৰণৰ
তোমাৰ অপকাম কৰিছে সেইখিনি আমি মানুহৰ সজ ত সজাগ সচেতনতা বি বৃদ্ধি কৰাত আমি অ হাতে কামে লাগিব লাগিব।
হয় হয় হয় নিশ্চিত ৰূপে, এতিয়া এ সেই ধাৰণাটোক আচলতে আমি বহনক্ষম উন্নয়নৰ ধাৰণা বুলি কওঁ হয়নে নহয় বাৰু?
হয় হয় হয়।
উ, যিটোৰ প্ৰকৃত সংজ্ঞাটো হৈছে যে আমি এনেধৰণে উন্নয়ন কৰিম, যি উন্নয়নে কি কৰিব পৰিস্থিতিৰ সাপেক্ষে আমাক উন্নয়নৰ জখলাত বগাই য টো সহায় কৰিব আৰু প্ৰকৃতিকো কোনো ধৰণৰ বিপদৰ ফালে ঠেলি নিদিয়ে আৰু ভৱিষ্যত প্ৰজন্মলেও আমি যাতে আমাৰ সেই সম্পদবোৰ সংৰক্ষণ কৰি থৈ যাব পাৰো সেইটোয়ে আ চলতে মূল শ্বাচটেনেবল ডেভেলপমেণ্টৰ ধাৰণা আচলতে সেইটোহে। তু তুমি তুমি তুমি এই হা মানে চাষ্টেইনেবল ডেভলপমেণ্ট ধাৰণাটোৰ ওপৰত কিমান খিনি বিশ্বাস কৰা বা তুমি আমাৰ এই ধাৰণাটো বা এই উম ক্ষেত্ৰত তুমি বৰ্তমান সময়ত কিমান প্ৰাসংগিক বুলি ভাবা বিষয়টো?
অ। বৰ্তমানত যি তুমি উন্নয়নৰ কথা কৈছা, সেই উন্নয়ন বৰ্তমান সময়ত দ্ৰুতগতিত হোৱা দেখা দেখা পোৱা গৈছে প্ৰথম কথা আৰু সেই দু যি এই উন্নয়ন যিমান দ্ৰুত গতিত হোৱা দেখা পোৱা যাব, আমাৰ বন্ধক সিমানেই দ্ৰুতগতিত হোৱা দেখা পোৱা পৰিলক্ষিত হৈছে বৰ্তমান সময়ত ত' অ তাৰ। হয় হয়।
আমি আমি কাৰণ বহনক্ষম উন্নয়ন ব্যৱস্থা। নাৰ সহায় লোৱা নাই বাট সেই আদৰ্শ মতে চলা নাই আচলতে। সেই সেইটোৱে হৈছে মূল কাৰণ সেইকাৰণেই ইমানখিনি ধ্বংস হৈছে।
হয়।
গতিকে তুমি তেনে ক্ষেত্ৰত কি মতামত দিবা?
আমি আচলতে এ সেই যি দ্ৰুতগতিৰ উন্নয়ন সংঘটিত হৈছে বৰ্তমান সময়ত সেইটো একচুৱেলি বেয়া কথা নহয় কিন্তু আমি আ মন দিব লাগিব যে এই উন্নয়ন হওঁতে তাতে কোনো ক্ষতিসাধন নহয় গম পাইছা নাই?
হয় হয় সেইটোৱে আচলতে কথাটো।
হয় আৰু আ বৰ্তমান আমি আ লক্ষ্য কৰিব লাগিব যে এই যি বন ধংস, সেই বন ধংস কেনেকুৱা ধৰণৰ ঠাইত আ পৰিলক্ষিত হোৱা দেখা গৈছে আৰু তেনে ঠা এ সমূহত আমি আৰু অধিক সচেতনতা দিয়াৰ প্ৰয়োজনীয়তা মই বোধ কৰো।
হয় হয় হয় নিশ্চিত ৰূপে, এতিয়া আ মই শেষত এটা ধৰা কথা কব বিচাৰোঁ, এতিয়া আমাৰ যোনটো দ্বীপৰ বিলেই হওঁক বা আমাৰ চান্দুবি বিলে হওঁক, আমাৰ গুৱাহাটীৰ নিচিনা চহৰসমূহত, যিসমূহ প্ৰাকৃতিক পৰিপূ উম, ঠাই আছে।
হয় হয়।
কেইদিনমানৰ আগতে চৰকাৰে এটা কাৰ্য সংঘটিত কৰা দেখা পোৱা গ'ল। যে দ্বীপৰবিলৰ কাষৰ সকলো যিবিলাক আছিলে গছ- গছনি, গছ -গছনিসমূহ কাটি দিয়া হ'ল। যাৰ ফলস্বৰূপে আহ সেই দ্বীপৰবিলৰ সোন্দৰ্যতা হ্ৰাস পালেই লগতে পৰিৱেশৰ য যথেষ্টখিনি ক্ষতি হ'ল।
হৈছে, হৈছে হ'য়।
আৰু? আৰু মই এইটো নাভাৱো যে আমি প্ৰকৃতিৰ সোন্দৰ্যতাৰ ওপৰত আমি। মানৱে সৃষ্টি কৰিব পৰা কোনো সোন্দৰ্য থাকিব পাৰে বুলি মই নাভাৱো।
হ'য়, হ'য় ন--নোৱাৰে নোৱাৰে হ'য়।
দী-দ্বীপৰবিল, এখন প্ৰাকৃতিক বিল এখনক। কাষত এনেকুৱা ধৰণৰ কি উন্নয়ন সম্ভৱ হব? যাৰ ফলস্বৰূপে ইমান পুৰণি। বা ইমান মূল্যবান গছ গছনিসমূহ কাটি পেলাবলগীয়া হ'ল। আচলতে এই গোটেই ধাৰণাসমূহ কোনো ব্যৱস্তা স্থাপনা বা কোনো ছিষ্টেম আমি ফল' নকৰাকে। কৰি থকা কাৰণে আচলতে ইমান খিনি আমি ভুল কৰি আছো আচলতে। গতিকে চৰকাৰে সেই ক্ষেত্ৰত আচলতে যিমানখিনি, এতিয়া বৰ্তমান। আমাৰ মহিলাসকলক গছপুলি ক্ষেত্ৰত ৰোৱাৰ ক্ষেত্ৰত যিমানখিনি আ--সচেতন। কৰিলে, সেই সচেতনতাটো আচলতে। এটা মোবাইল বা এপৰ মাজতে সীমাবদ্ধ থাকক বুলি মই নাভাৱো। চৰকাৰে আচলতে তেওঁলোক। ৰ-কাৰ্যৰ ক্ষেত্ৰটো বা তেওঁলোকক সং। সংকল্পৰ ক্ষেত্ৰটো সেইখিনি এপ্লাই কৰক বা সেইখিনি তেওঁলোকে কৰক। যাৰ ফলস্বৰূপে আ। সামগ্ৰিকভাৱে অ অসমখনে উন্নয়ন কৰিব, লগতে। প্ৰাকৃতিক সম্প। পদ সমূহ বা প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰটো এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
হ'য়, হ'য় হ'য়। তুমি ঠিকে কৈছা হ'য়।
গতিকে আজি ইমানখিনি বিষয়ৰ ওপৰত আলোচনা কৰিবলৈকে তোমাৰ লগত সংযোগ হলোঁ। আশা কৰিছোঁ, নতুন এটি বিষয়ৰ সৈতে পুনৰ ল'গ পাম। তুমি আজি ভাল পাইছা, তুমি যিমানখিনি কথা কলা তাৰ পৰাও যথেষ্টখিনি মই তথ্য পালোঁ। গতিকে আশা কৰিছো পুনৰ লগ পাম, আজিলৈ ৰাখিছোঁ। শুভৰাত্ৰি।